হেল্ল'
হেল্ল'
অ কি কৰি আছা
আছো এনে তুমি কি কৰিছা
উ হয় এইয়া অকমান ফুৰিব ওলাই আহিছিলো
হয় হয় মই ফুৰি আহিলোঁ বাৰু অলপমান
অ হয় নেকি
এনে ৰাস্তাৰ ফালে গৈছিলো
অ
উম তুমি পিছে ফুৰিলা
উম মই এয়া আহিছোহে
হয় হয়
এনেই খবৰ খাতি কেনেকুৱা
খবৰ খাতি ঠিকে আছে দিয়া তোমাৰ
অ ঠিকেই ঠিকেই মোৰ আকৌ মাহঁতৰ
ভাল ভাল তোমাৰ
উম ঠিকেই আছে বাৰু
ভাল হয় এতিয়া ফুৰি আহিলা বাৰু
নাই সেই ওলাই আহিছোহে মানে
গৈছাহে অকলে গৈছা নে কি
এ লগৰ দুজনীমান আহিছে মানে আমি মম' খাব আহিছো
উ মমো হাব গৈছা
হম
বনৰ এ ময়ো অলপমান যাম আৰু অকমান পিছত
অ অ
তিতে মানে পকাৰ দোকান আছে
অ
তাতে খাবলৈ যাম আৰু
উম উম উ তাপা উ কলেজ গৈছিলা আজি
কলেজ আজি যোৱা নাই মানে পৰীক্ষা শেষ হৈছে
অ
ভাবি চু ক'ত ফুৰিবলৈ যাওঁ
হয় নেকি
মানে এনেই তুমি কলেজ যোৱা নাই নে
নাই, নাই, যোৱা নাই মই। এক্জামো খতম হ'ল যে।
বাৰু এনেই ফুৰিবলৈ যাব পাৰো কিন্তু আমি গোটেই কেইটা।
অ', সেইকাৰণে মানে মই ফোন এটা কৰি চাইছো। তোমালোকে কৰবাত প্লেনিং কৰি লাই নেকি বুলি।
প্লেনিং তেনেকৈ কৰা নাই। মানে কৰিব পাৰি আৰু
উম, উম।
এনেই ক'ত যাম বুলি ভাবিছা
এনেই এই কাশ্মীৰ ফালে গলে কেনেকুৱা হব
কাশ্মীৰ ফালে ভাল হ'ব কিন্তু অকলে যাব নোৱাৰো বহুত কেইটা লাগিব বাৰু। মানে তোম হয় হয় বিশ জন মান গলে মানে চিন্তা নাই আৰু
উম তাতে যিহেতু আমাৰ ইয়াত বহুত গৰম পৰিছ
অ ঠাণ্ডা জাগা ভাল লাগিব কিন্তু কাশ্মীৰলে যাই মই পিছে যোৱা নাই দেই এবাৰো
অ হয় নেকি মই তাত যোৱা নাই বাৰু এই ভূটান গৈছিলো
ভূটান গৈছিলা মই মানে শ্বিলং গৈছিলো
অ হয় নেকি মই অৰুণাচল ফালেও গৈছো সেই তাত মানে যোৱা নাই ন সেইটো কা মানে যাবলৈ মন গৈছে।
মোৰো যাবলৈ মন যায় বাৰু, ট্ৰেইনত গ'লো হয় আৰু গোটেইকেইটা।
অ, ট্ৰেইনতে যাব লাগিব।
তাকেইটো, মানে তুমি লগ ধৰিবাচোন তোমাৰ লগৰ কেইজনী, ময়ো ধৰিম বাৰু!
উম, উম, সিহঁতে যাম বুলিয়ে কৈ আছিলে মানে, সেই আমাৰ মানে সেইফালে বেছি ছোৱালীও নাই যে।
ময়ো বাৰু লগ ধৰিম, আমাৰ ইফালে কেইটামান আছে বাৰু!
অ।
মানে সিহঁতেও কৈ আছে আৰু যাম বুলি! উম, উম।
পোৱা নাই বহুত দিন, ফুৰিব গ'লে লগো
লগো পাম, ভালো লাগিব, ফূুৰ্তি কৰিম, আৰু বহুত তাকেইটো, ফটো উঠিম।
অ'।
খোৱা নাই বাৰু
অ', অ', তাতেই মানে দুদিনমান, অ', কোৱাচোন? কোৱাচোন তুমি।
মানে হৰি অ', আমি এদিন আলোচনা কৰিম দিয়া।
অ', অ'।
কি কৈছিলা তুমি?
অ', মই কৈছিলো মানে দুদিন থকাকে যাম, যিহেতু বহুত দূৰ হয়। ন নেক্সট টাইম আৰু কেতিয়া যাব পাৰো ঠিক গোতেই মানে তাৰ জেগ বিলাক চাই কৰি
হয়, হয়। কেইদিনমান থকাকে যাব লাগিব, যিহেতু পইচা খৰচ কৰি যামেই। ত মানে কেইদিনমান থাকি জাগাটোত, মানে চাই ভাল লাগিব আৰু। আৰুনো আমাক কেতিয়া যাব দিব! হম, হম।
ধা পাইছো যেতিয়া লগৰবোৰৰ লগতে গৈ আহোগে ন।
তাকেইেতো, ভালো লাগিব।
উম।
মানে ইয়াৰ আগতে আমি এদিন মন্দিৰলৈ যাওঁ ব'লা।
অ', পাৰি বাৰু।
পাৰিম মন্দিৰলৈ যাব। মানে গুৱাহাটীৰে, মানে এনেই কামেখ্যা খ্যা মন্দিৰ ধৰা।
অ',
তে যাব পাৰি আৰু।
পাৰি পাৰি তাততো যিহেতু বহুত মানুহ অহা যোৱা কৰি থাকে ন।
এতিয়া অম্বোবাচি মেলাও শেষ হ'ল।
অ', পাৰি।
পাৰি যাব। মন্দিৰলৈ যায়ো ভাল লাগে চাবাচোন।
অ', অ', আৰু ম মন বিলাকো ভাল লাগে মন্দিৰত গৈ।
তাইও কৰে কিবা, উম তাকে তো এনেই ফুৰিবলে যাব মানে ইচ্ছা আছে আৰু। উম, উম, কি কৈছা?
আজিকালি মানে কামতেই ব্যস্ত হৈ থাকো। মন্দিৰ চন্দিৰ যায় লৈ পেলাই মনটোও পাতল লাগিলে ভাল লাগে।
তাকেতো, মনটো পাতল লাগিলে ভাল লাগে আৰু। এনে তুমি কি কাম কৰা বাৰু, মানে কিবা কৰা নে বাৰু?
কিবা কৰো মানে মই এয়া সৰুকে দোকান এখন চলাও আৰু।
অ, অ', কি ৰাখিছা বাৰু তাত?
তাতে এয়া, কাপোৰ বিক্ৰী কৰো।
হয়, হয়। মানে মোৰ কি বিউটি পাৰ্লাৰ এখন খুলিবলৈ মন আছে জানা।
অ', হয় নেকি?
মানে শিক, অ', অ', অলপ অলপ শিকিছো বাৰু। ধৰা ফেচিয়েল, থ্ৰেডিং তেনেকে শিকিছো আৰু।
অ', খুলিব পাৰা তেন্তে।
তাকেতো, ভাবিছো আৰু, মানে অলপ টাউন মানে জাগাত মানে খুলিব।
হয় নেকি।
তাকেইতো।
অ', আৰু টাউন জেগাত হলে ভালেই হ'ব।
ভালেই হ'ব মানে কি হয় মোৰ এতিয়া দোকানতো দিয়া নাই ঘৰতে মানে গাওঁৰ কাষ ঘৰে আহে তেনেকৈ কৰি দিওঁ আৰু ঘৰতে।
উম উম।
চুপাৰ আছে মানে ত তেনেকৈ
অ', অ', অ'। এনেই তুমি দোকান চোকান খোলে মানে ভিডিঅ বিলাকো বনাই কৰি দিবা।
অ', তেতিয়াহে মোৰ দোকানলৈ যাব।
অ'।
তাকে হত্যাই তিন্দিং ইনষ্টগ্ৰামত দিব মই ফেচবুক, ইনষ্টা।
অ', এনে তোমাৰ চচিয়েল মিডিয়া চলোৱা নে নচলোৱা।
মানে চলাও আৰু, তুমি চলোৱা নে নাই।
চলাও বাৰু।
তোমাৰ দোকানখনত কি কি ৰাখিছা বাৰু।
মই মানে, এই তোমাৰ ধৰা বোৱা কাপোৰৰ পৰা, পাটৰ কাপোৰ, মুগা মানে সকলো বিলাকে আছে। আৰু কুৰ্তি চেট, বইজৰ কুৰ্তি বিলাক,
হয় হয় মানে গাৰ্লছ বইজ দুটা আহিছে আৰু।
অ চবৰে ৰাখি দিছো ন এতিয়া কেইটামান মাল ৰাখিলেতো নহ'ব ন সেইটো কাৰণে প্ৰায়কেইটাই ৰাখিছো আৰু।
হয়, হয়। গোটেই কেইটা ৰাখিলে মানে, মানে যোনে নাহক কিয় বিক্ৰী হলে ভাল লাগি দিয়াচোন। লৰাই হওক বা ছোৱালীয়ে। মানে গোটেইবোৰ বস্তু ৰাখিলেহে মানে বিক্ৰী হৈ চাবাচোন।
উম।
এটা দুটা বস্তু ৰাখিলে লাভ নাই তেনেকেই।
উম, তাতে আৰু সদায়তো মানে তেনেকুৱা আছিল নহয় ন সেইটো আৰু কা-কাষ্টমাৰ আহি দোকানৰ পৰা ঘুৰি গলে বেয়াও লাগে।
উম, বেয়াও লাগে তেনেকে সেইকাৰণে অলপেই হওক মানে বস্তু ৰাখিব লাগে আৰু।
উম, উম।
মানে কেতিয়াবা অলপ অলপ চেল লগাই দিবা,
অ, লগাইছো বাৰু, এই মানে ধৰি লোৱা তোমাৰ বিহু, পূজা এইবিলাক আহিলে মানে হেৰি কৰি দিও আৰু।
হয়, হয়, মানে ভিডিঅ'বোৰ কৰি দি দিবা ইনষ্টাত ফেচবুকত হওঁক, ত' তাৰপৰা তেনেকে,
ভাবিছো ম-ময়ো সেইটো কথা।
হয়, হয়। ময়ো বাৰু ভাবি আছোঁ তেনেকে দোকানখন দিম বুলি, দিয়া নাই বাৰু। পইচা পাতিও লাগিবতো।
অ, অ, হয় বাৰু তো কথাটো।
পইচা যায়, সেই বস্তুবোৰ কিনোতে,
অ, অ।
তাকেইেতো, আৰুটো আমি ফুৰিব গ'লে তেনেকে আৰু যাবই পইচা খৰচ।
অ।
মানে ফুৰিব গলে তোমাৰ দোকানো বন্ধ হৈ থাকিব আৰু।
উম মানে দোকানতো মায়েও চলাইছে সেইটো মই মাক থৈ যাম আৰু মই ফুৰিব গ'লে বুলি বন্ধ কৰি দিব নোৱাৰোটো যিহেতু তাৰ পৰাই মই হেৰি কৰি চলি থাকো।
মানে ঘৰখন চলি আছে। তাকে মাক হলেও থৈ যাব পাৰিবা, ভালেই ভাবিছ আচ্ছা, মানে এনেই কোন ঘৰত থাকেনে কোনোবা মা দেউতা হওক তোমাৰ দোকানত?
মা থাকে বাৰু।
হয়, হয়। উম।
আৰু অকলে, কি কৈছা?
ফুৰিব যোৱাটো মানে প্লেনটো হ'ব আৰু আমাৰ।
অ, সেইটোতো যাবই লাগিব নহয়
যাবই লাগিব।
বহুত দিনৰ মূৰত লগো পোৱা যাব আৰু লগৰ বিলাকৰ লগত মানে গইটো ভাল লাগে বুলি কৈছোয়েই যিহেতু।
তাকেইেতো ভাল লাগে আৰু বিশজনমান হলেতো আৰু ভাল লাগে ফূুৰ্তি কৰি,
অ।
আৰু ট্ৰেইনত যাবলৈও ভাল লাগিল কিন্তু মই ভাল পাওঁ।
অ', এতিয়া ধৰি লোৱা মানে কিছুমানৰ গাড়ীত এতিয়া বোলে প্ৰব্লেমো হয় ন?
প্ৰব্লেম হয় উম, তাকে। তেনেকৈ আৰু আমি এদিন আলোচনা কৰিব লাগিব।
অ', অ' হেৰি কৰিবা তুমি গ্ৰুপ এটা খুলি দিবা।
অ', অ' গ্ৰুপ এটা খুলিম দিয়া তাত মানে এডমিনাৰ হলে মানে তুমিও তাত কৰি দিব পাৰিবা ইয়াত অকল
অ', অ' মই মোৰ লগৰ বিলাকক হেৰি কৰি দিম।
হয়, হয় তাতে আমি আলোচনা কৰিব পাৰিম।
উম, উম।
সকলো বিজি দিয়া আছোঁ।
অ', তাতে আৰু মানে ৰুম চুমো ভাড়া কৰি ল'ব লাগিব ঠিক কৰি ল'ব লাগিব ন ইয়াৰ পৰাই।
হয়, হয় ইয়াৰ পৰাই ঠিক কৰিব লগিব। আন টিকেট কাটিব লাগিব টো
অ', অ' এদিন আহিবা নহ'লে চাম আমি হোটেল
অ', অ' এদিন যাম দিয়া উম, উম। এ এতিয়া তুমি ফুৰি আছা নে কি? উম, উম মানে এইখিনি কৰত মানে ভাল লাগে চাবা চ অলপ
আহ, আহ।
মানে তেনেকে আৰু মমো খালা নে কি?
খালো।
তাকেইতো ময়ো পিছে যাম ৰ'বা অলপমান পিছত।
উম, উম যাব লাগে আজি তাতে একদম আমাৰ ফালে লাইটটো পুৰা কাটি দিছে
অ', গৰমত থাকিব নোৱাৰি। ইমান গৰম দিছে মানে।
কি কবা দিয়া ঠিকে আছে হ'ব দিয়া ন। অ', অ'।